হেল্লৌ' কি কৰিছে?
অঁ মই এইআ ঠাই অকমান সাৰি থৈ আহিছো।
অঁহ ক'ত?
ময় আগফালে।
অঁ অঁ অঁ ভাল নে খবৰ খাতি?
ভাল ভাল তুমাৰ ভাল।
মোৰ ভাললে।
উমঁ!
হেল্লৌ!
অঁহহ।
অহ চাহ তাহ খালে?
ভাত খালো।
অঁ কিহেৰে খালা ভাত?
ভাত খালো।
ভাত কিহেৰে খালে?
ভাত মাছে খালো।
অহ কি মাছ?
পুথি মাছ।
অঁ অঁ মাছ ঘৰৰে নে নে কিনা?
কিনা নহয় চেঁপাত লগা।
অঁ চেঁপাৰ ক'ত পাতিছিলে?
চেঁপা ই পিছফালে লুৰত।
লোৰ মানে কিনো?
বাৰীৰ পানীটো যে ওলাই যাবৰ কাৰণে যিটো হেৰি খান্দে। গাত খান্দে দিঘলীয়াকে সেইটোক আমাৰ ফালে লোৰ বুলি কৈছে।
অঁ লো লোনে নলা?
লোৰ।
তাত নলা কাক বোলে?
নলা কাক বুলে মই নাজানো যা।
অঁ এহো হেৰি অ অ। ক'ত ফুৰিবলৈ মেলিবলৈ যোৱা নাই স্কুল কলেজ বন্ধ।
ফুৰিবলৈ যাবলৈ লগ নাই।
কেইলে লগ লগ বন্ধুবোৰ কি হ'ল।
মোৰ ক'তনো লগ বন্ধু আছে।
নাইয়ে কোনো।
লগ বন্ধু আছে চব বেলেগ বেলেগ কে আছে কলেজত গ'লে লগ পাওঁ। বা এনেকে তেনেকে লগ পাওঁ কিন্তু ইমান খাচ কে মোৰ কোনো নাই মানে নিজ। যক মানে আজিও আমুকলৈ যাওঁ বই তেনেকুৱা খাজ বন্ধু নাই।
চব মানে বেলেগ - বেলেগ ডিপাৰ্টমেন্টত আছে নেকি?
ডিপাৰ্টমেন্টত নাই নহয় সেনেকুৱা নাই মানে - মানে কলেজত গ'লে কলেজৰ ফ্ৰেণ্ডছ বা বেলেগত গ'লে বেলেগৰ ফ্ৰেণ্ডছ তেনেকুৱাহে আছে মানে ইমান খাচ মানে একেলগতে য'ত - ত'ত গৈ পোৱা তেনেকুৱা ফ্ৰেণ্ডছ খাচ কোনো নাই।
অ। অ। অ বনাব লাগে আকৌ মন গলে ঘূৰি মেলি ফুৰা খাচ বন্ধু - বান্ধৱী।
উহ, মই বনাব নোৱাৰোঁ, মোৰ মো লগত আহি যোৱাই নাহে নেকি? মোৰ তেনেকে কাৰো লগতো তেনেকুৱা নহয় নিমিলেই।
ৰাহি যোৱা নাহে নি আপোনা লগত?
মানুহজনী মিলিব নোৱাৰো যে অ অজামিল।
অ হ অ, অজামিল মিলিব নোৱাৰাবোৰক অজামিল বুলি কয় নি? কিয় নোৱাৰে নো?
নেজানো।
অ, মিলি - জুলি থাকিব মানুহলে অলপ জীয়াই থকা দিনকেইটা।
হুম!
জীয়াই থকা দিনকেইটা মানুহৰ লগত মিলি জুলি থাকিব আকৌ। হেল্ল'? শুনিছেনে? হেল্ল'?
শুনি আছো।
মাত দিয়া নাই যে আপুনি?
দি আছো উ উহুম।
মাহতে কি কৰিছে?
মাহতে উহুম ঘৰতে আছে।
অ, পথাৰলৈ যোৱা নাই?
পথাৰলে গৈছিলে সোনকালে আহিলে আজি।
তাতে ৰ'দ দিছে নেকি?
ৰ'দ দিয়া নাই এ মানে কমকে আছিলে আজি বোকা।
অ।
কাইলৈৰ পৰা আমাৰ এতিয়া বা বতৰ ভালেই পথাৰ কৰা বতৰ দিছে ভালেই।
অ।
ইমান বেছিকেও বৰষুণ দিয়া নাই, কিন কিনকে পৰি আছে আৰু বতাহো মাৰি আছে এনেকুৱা বতৰত থাকি ভাল লাগে।
অ, আপুনি জানে নে মাটি ৰুব?
জানো অলপ - চলপ, বেছিকে নাজানো।
অ শিকি ল'ব পাছত কামত আহিব।
অহ, অলপ - চলপহে জানো দেই।
অহ, শিকি ল'ব পাছত কঠিয়া বলাই দিব কোনোবাই ৰুই দিব আপুনি।
কি?
পাছত শাৰী - শাৰীকে কঠিয়া বলাই দিব আপুনি ৰুই দিব।
উম।
অ।
কৰিবতো লাগিবই কিবা এটা।
নহয় সেইটো আৰু কি বছৰটোত এমাহে খেতি যাব লাগে এমাহত এনে পোন্ধৰ দিনহে যাব লাগে পথাৰলে।
কমকে হ'লে পোন্ধৰ দিনো নালাগে।
আহ সেইটোয়ে কৈছো বছৰত এবাৰ খাব খাবলৈ পাব নহয় বগা চাউল মুঠি।
হয়, হয়।
অঁ। বগা চাউলমুঠি খাবলৈ হ'লে অকণ পথাৰত কলা পৰিবই নেকি মানে কি।
উম, সেইটো হয়ে।
উম, বাবাহঁতে কি কৰিছে?
বাবা কামলে গ'ল।
অঁ, আ
এই নামঘৰ, নামঘৰে ভাগ বনাই আছে, উম, তাকে।
অ, কাৰ আপোনালোকৰ নাম হয়নে বেলেগৰ?
আমাৰ নহয় এই আমাৰ ওচৰৰে বেলেগ এখন গাঁৱৰ নামঘৰ।
কোনখন গাঁও?
বুঢ়া-বুঢ়ী গাঁৱৰ।
অ, নামঘৰ বনাইছে
উম।
এতে বাৰিষা বনাইছে যে।
নাজানো নহয় ৰাইজেহে গম পাব এতিয়া।
অ, ৰাইজে বনাইছে না চৰকাৰৰ পৰা পইচা দিছিল?
গম নাপাও ইমান সবিশেষ মই।
অঁ।
ভাত পানী বনালে নে নাই?
উম, ভাত বনোৱা নাই, বনাম কালিৰ অলপ ভাত আছ এটা কিবা এটা বনাম কালি ডিউটিৰ পৰা আহি দালি-চালি এতিয়া বনাম বোলো বনাবলৈ মন নগল। আজি গন্ধালে চব পেলাই দিলো।
অঁ।
দুপৰীয়াতে তি দালিনো কিয় তিয়াই থৈ যাব লাগে?
ডিউটিৰ পৰা আহি গাটো ধোৱাৰ আগত বোলো দালি এখনকে বনাম।
অঁ।
সেই বুলি দালি কেইটা তিয়াই থৈছিলো।
অঁ।
তাৰ পৰা গা-পা ধুই আহি বনাবলৈ মনেই নগলে দালি-চালি। তাৰপৰা ৰাতি, ৰাতি ভাতে নাখালো শুই থাকিলো।
কি বনালে তাৰপিছত, দালি নবনালে যদি কি বনালে?
পটল আছিলে পটল ভাজিলো।
অঁ।
উম, আ আমলখিৰ আচাৰখিনি গ'ল।
কি হৈ গ'ল?
আমলখি
মই জানোৱে ভিৰ পৰিব বুলি আপুনি ৰ'দত-চ'দত নুলিয়ালে।
ৰ'দত দিছিলো দুদিন।
উম, কেতিয়াতে? আচাৰ যে ৰ'দত দি থাকিলেহে ভাল হয় সেইটো কথা গম পায় নাই
ভেকুই থাকিলে এতিয়া মই ৰদত নিদিলোঁ ভেকুই থাকিলে তাৰ পাছত তুমি কোৱা এতিয়া পেলাই দিম নে খাম অ অকে হক সেইটো সিমানতে সমাপ্ত ন অ আচাৰ খিনি আনিছিলে ৰ'দত নিদিলে ভেকুৰী থাকিলে এটা পেলাই দিম আজি
অতো আক এতিয়া ভেঁকুৰি থকা আচাৰ খিনি কি কৰিব
ত ক'ব লাগে মোক যে অ ক'ব লাগে মোক সদায় ৰ'দ দিব লাগে বুলি
মই সেইটো কথা কবলে পাহৰি থাকিলো
ভেকুৰিবই প্লাষ্টিকৰ বয়ামত থাকিলে গৰমত
উম সেইটোৱে টো আক
অ
চিচাৰ বৈয়াম হোৱা হ'লে একোৱে নহল হেতেন
আমাৰ ঘৰত টো চিচাৰ বয়াম নাই
তোমালোকে জানা আক কেনেকে থব লাগে আম আচাৰখন আমৰ আচাৰ খতমে হব এতিয়া
ভাল হৈ আছে নে সুধিছোঁ
খতমেই হ'ব এতিয়া ভাল হৈ আছে
উম মই এইবাৰ জলকীয়া আচাৰ বনাম জলকীয়াই নহৰুৱে
অহ ব্যৱসায় ভিত্তিত বনাব নেকি?
থেইত নবনাও
চেমে খাবাৰ কাৰনে
অ ৰুটি লগত খায়ে ভাল লাগে
অহ অহ
এবাৰ বনাইছিলোঁ
উম উম বাহতে কি কৰিছে
মা হতে ভাত খাই মেলি উঠিছে বহি আছে নেকি জানো বাক দেখাই নাই মই বাহিৰতহে আছো
অ অ বাহিৰত কি কৰি আছা অকলে
এনেই বৰষুত তেতি তেতি বহি আছো চিলচিলকে বৰষুণ দি আছে
অহ তেতিবলে মন গৈছে নে আপোনাৰ
উম
অ অ বাহত ট্ৰেইনত যাব নে ট্ৰেইন চলিছে নে নাই
ট্ৰেইনত যাব কেলে নচলিব আক ট্ৰেইন
নহয় আপুনি কৈছিলে কত পাব দলং ভাঙিছে ট্ৰেইনখন চলা নাই বুলি কৈছিলা
ঠিক কৰিলে ছাগে এতিয়া
কিবা কৰি আছে নে?
নাই কোৱা কি নো কৰিম কিবা কৰি থকা নিচিনা লাগিছে নেকি
নাই কথাবোৰ সৰু সৰু হৈ হৈ গৈছে ট্ৰেন্ডাৰ কিয় কাৰণে
হা
কথাবোৰ সৰু সৰু সৰু হৈ হৈ গৈ আছে
আপুনি চাগে শুনা পোৱা নাই মইতো এটা স্কেলতে কৈ আছো কথাবোৰ। মইতো স্কেল চেঞ্জ কৰা নাই।
নাইকোৱা একেটা স্কেলত।
নাজানো মইতো কাঠৰ স্কেলতহে কৈ আছো আৰু, আপুনি কি স্কুলত শুনিছে মই নাজানো। বাকী স্কুল, কলেজ বন্ধ?
হয়।
অ, পথাৰঘৰ আৰু কেইদিন লাগিব জৱনিকা পৰিবলে?
দুদিন হৈছে যবনিকা পৰিবলে এইফালে লাগিব দুদিন মাথাইৰ মাজত লাগিব এসপ্ত তামান। আকৌ এইফালে লাগিব দুদিন, চাৰিদিন লাগিব আউ দুসপ্তাহ মান টুটেল।
অ' বতৰ-পানী কেনেকুৱা?
বতৰটো ভালেই আছে, এইকেদিনতে কৰিব পৰা হ'লে ভালেই আছিলে। কিন্তু কঠীয়াখিনি ইমান ডাঙৰ হল! কঠীয়াখিনি ডাঙৰ হোৱা নাই অকনমান, অলমান হৈছে বাউ ডাঙৰ।
অ
কিন্তু মাথাইৰ মাজতেতু এতিয়া ৰুবই নোৱাৰি। শিয়ালে দিয়েই আছে বাৰু। এইকন এতিয়া ৰবা হ'ব, আওঁ এ তাত তাত এট এতিয়া ৰুলে তাত ঢল আহি যাব যে, ঢল আহি গলে আৰু মাথাইৰ মাজলে মানুহ একেবাৰে লাষ্টতহে যায় মানে। তাত একেবাৰে লাষ্টতহে ৰোৱেগে।
ইমান দূৰত খেতি কৰিব গেলে লাগেনো, মাথাইৰ মাজত গৈ?
তাৰ খেতিটো যে কিমান ভাল হয় আক!
অ' তেতিয়া মাথাই মাজতে কৱ, বাকীবোৰ কেলে যাব লাগে?
কথাও ক' আৰু দেই। সেয়া মাত তে আকৌ ভৰসা নাই নহয় সেয়া খেতিৰ।
আচ্ছা।
নদীয়ে আহি পুতি পেলাবও পাৰে।
আচ্ছা! নদীখন আপোনালোকৰ ওচৰতে নেকি?
অ' হ'লেও হলে ভাল হ'ব পাৰে নহ'লে মানে খতম হ'ব পাৰে।
অ' কোনো গেৰাণ্টি নাই মানে?
গেৰাণ্টি নাই।
অ' আপুনি পথাৰ কামবোৰ ভালকে জানেনে?
ইমান ভালকে নাজানো।
কঠীয়া তুলিব জানে?
জানো।
ৰুব, তুলিব জানে?
জানোঁ।
অ, দাব?
জানোঁ।
তেতিয়া দেখোন আগবাঢ়িব পাৰি দেখোন। চব জানেই ৰোৱা, তোলা। বোৱা-কটা জানে নাই?
অলপ-চলপ জানোঁ।
অ' সেইখিনি ক্লিয়াৰ কৰি লওক!
তাৰপিছত?
তাৰপিছত আৰু সংসাৰ আগবঢ়াওক আওঁ।
অ', হয় নেকি সংসাৰ গৈ পেলাই সিমান খিনিয়ে লাগে নেকি? অ', সংসাৰ কৰিবলৈ সিমান খিনিয়ে লাগে নেকি?
আৰু বেলেগ ফালে একো বেলেগ ধাউতিবোৰ দেখা নাই যে।
অ', অ'। আগতে মানুহে আগতে আগতে মানুহে ল'ৰাৰ ঘৰৰ ভঁৰাল চাই ন'? আৰু ছোৱালী কি চাইনো ছোৱালীৰ কি চাইনো?
আমাৰ ফালে ভঁৰাল চাল আমাৰ ভ আমাৰ আমাৰ ভৰাল-চৰাল নাই দেই ধান
নহয়, নহয়, আগৰ দিনৰ কথা কৈছোঁ আগ ৰ দিনৰ মানে ল'ৰা ঘৰ ভঁৰাল চাই আৰু খেতি মাটি কিমান আছে সেইবোৰ চাই সেইটো কৈছোঁ মই।
তেনেহ'লে ছোৱালীজন ছোৱালীজনীয়ে চাগে কিমান কৰিব পাৰে সেইবোৰ চাই চাগে ন'?
মাক সুধিবচোন মায়ে গ'ম পাব।
অ', সেইটো হয়, বাৰু।
মই মানে আগৰ দিনলে ঘূৰি যোৱা নাই, ঘূৰি যাবলৈ মন যায় আগৰ দিন বুৰলে।
অ'।
উম, বাকী চব ঠিকে ঠাকে আছো আৰু ন'?
আছে।
উম, হ' নালানে মোলৈ দেউতাই ফোন কৰি